শুনিছোঁ, শুনিছোঁ।
বা আজিকালো খবাত মই এ কবখত নাইকিয়া যে তোৰ আজিকালি
খবৰ খাতি মানে আজিকালি উঠোতেই দেৰি হৈ যায় বাৰটা এটা বাজি যায়। আৰু ভাত, চাত খাইলৈ তেনেকে আৰু। তাপা ভাতচ। নাই, নাই। কাম চাম বুলিবলে নাই এনেই আৰু ঘৰতে ৰাতি হলে মোবাইলটো অকমান
বেছি দেৰিলেকে নাচাবি দেই। ভাল নহয়, এইবিলাক।
উম বেমাৰ হ'ব লাহে লাহে বাৰু তেনেকুৱা।
অ'
টাইমটো মিলাই চবা লাহে লাহে সোনকালে সোবাল লৈছো
দেখিছয়ে এতিয়া কি, কি হৈছে।
উম তাকে। উম মন তেনেকে। খোৱা বোৱা কৰিলো কৰিলো আৰু এ দিনত ওলাই যাবলৈ এতিয়া বতৰটো যেনেকুৱা ৰ'দ। ডাল ৰ'দ ডাল তেনেকে দিয়ে ওলাই যাবলৈও। মানে অশান্তি লাগে গ
অ', এই ৰ'দটো কি কবি আৰু। তু য়ে ৰদ দিয়ে য়ে বৰষুণ দিয়ে।
উম, সন্ধিয়া সময়তে এনেই অকণমান ওলাই যাওঁ। বতৰতো ঠাণ্ডা হৈ থাকে অলপ গৰম উম।
অ লগৰ সন্ধিয়া ওলাই যাওঁ আচলতে এনে গৈ আড্ডা মাৰো দিয়া আড্ডা মাৰি আহিক আকৌ ঘৰত কাম। খোৱা মেলা তাৰ পিছত তোৰ এনেকে কৰোতে কৰোতে কৰোতে কৰোতে দিনটো পাৰ হৈ যায় আকৌ আহিলে ঘৰত গৰু বন্ধা ছাগলী বন্ধা খোৱা চাই আমাৰ। গৰু দানা দিয়া তেনেকে কৰওঁতে কৰওঁতে সময়বোৰ পাৰ হৈ গৈ থাকে আৰু। ৰাতি আকৌ সে সময়ে নাপাও মই
তাকেহে
দিনত দিনতে দোকানত থাকোতে যায়। উম
উম এইটোক নাই নহয় চাগে খুলা মেলা
আজিৰ দোকান নাই। আজি, আজি বন্ধ, বন্ধ অ'। দেওবাৰ দিনটোহে অলপ আজৰি আৰু ছুটি থাকে যে।
নাই।
শুনিছো শুনিছো
উম, ঠিকেই আছে। সদায়নো কিমানো দোকানতে, দোকানতে থাকিম
তাকেতো এদিন নহয় এদিনতো ছুটি ল'বই লাগিব এদিন, সপ্তাহত। মন চন ভাল নহয় অ'। অ 'সেইটোৱেটো এই কি কবি আৰু এ আৰু মন চন ভাল নহয় কিবা এটা কৰিব পৰালে ভাল লাগিলে হেৰি একো কৰিব পৰা নাই। সেইবিলাক একো নহয় কিন্তু এই কি বুলি কয় ন নহয় নহয় নহয় নহয়। এ কিবা কাম এটা সোমাব পাৰিলে ভাল লাগিলে হয় দিয়া একো কাম বন নাই এতিয়া পঢ়িলিও হৈ গ'ল।
উম এই কেইছ হয় এতিয়া?
তাগে ৰ
কাম, কামটো নাই এতিয়া কি উপায় নাই উপায় নাই আজি কালিয়াও যিবিলাকে দাম বস্তু চস্তু।
অ।
কাম নকৰিলেও নহয় সৰু বস্তু এটাতে তিয়া বহুত দাম।
তাকেটো আধা আধা বস্তু কিনিবলৈ এ কিমান পইচা লাগে।
উম
আকৌ আকৌ মোবাইলৰ হেৰি ভৰাবলে আছে।
মোবাইলত ভৰাবলে আছে মাহে মাহে।
উম। তাইৰ পিছত আকৌ আছে।
উম।
এয়া আৰু এইবিলাক আৰু কিবা নকৰিলে নহ'ব এতিয়া।
উম।
এতি কি হ'ল বুলি ভাবিছো জানোঁ তাকেইতো আৰু এতিয়া উপায় নাইকিয়া হল আৰু
উপায় নাই উপায় নাই, আহ ভাতা চাত কালি
ভাত খালোঁ অহ ভাতটো এই, আজি মাছ- আছে ৰাতিপুৱা এই, লাঙিৰাল পাতিছিলোঁ।
অহ
পথাৰত পানি আছেতো, লাহি জাল পাতিছিলোঁ, লাহি জালত তোৰ আকৌ মাছ পুঠি মাছ লাগিছিলে তাৰপিছত পুঠি মাছ অ কণী থকা পুঠি মাছ।
উম
তাৰপিছত সেই পুঠি মাছটো জালৰ পৰা লাহে লাহে আহিব, লয়ে এটা‌ এটাকে তাৰপিছত এই এৰুৱাই সাপ এটাও লাগি‌ আছিলে, সাপটো বাৰু এৰি দিলোঁ।
ডাঙৰনে
ডাঙৰ ডাঙৰ ধুৱা সাপ তাৰপিছত তোৰ, মাছ কেইটা এৰোৱাই আনিলোঁ তাৰ পিছত তোৰ ধুই মেলি তোৰ তেলতে অকমান ফ্ৰাই কৰিলোঁ আৰু খালো আৰু
অঁ
মানে, লাগিদে লাগি‌ থাক এই ৰাতি বৰষুণ দিছিলে যে, সেকাৰণে মাছ, বৰষুণ দিলে মাছ
মাছ ওলাই অহ
এই মানুহ পুখুৰী বিলাক হেৰি‌ হৈছে যে পানী চোমাইছে যে পুখুৰী-পুখুৰীতে মাছো ওলাই গৈছে আৰু। অ
দলন বিলাকৰ পৰা মাছবিলাকও লাগিব এতিয়া।
অ, মানে ই পুখুৰীবলাকৰ পৰা এই মানুহৰ পিচাৰি নাথাকে জানো।
অহ',
ফিচাৰীৰ মাছটো ওলাই গৈছে আকৌ সেইটো কাৰণে জালত লাগিচিলে আৰু মানে আৰু এতিয়া এই মানুহ মাছৰ কণী পৰা ছিজন নহয় জানো?
উম।
কণী পৰা দিন যে, সেইটো কাৰণে তোৰ এই
উম নাচবিলাকো যাব।
অ, মাজবোৰে উলাই যাইজে
উম।
এতিয়া লাগে আৰু আৰু মিঠাও হয় ন এতিয়া এইবিলাক মাছ খাবলৈ। কাৰণ এইটো মাছ এইটো
এইটো মাছ খাতি মাছ আৰু এইটো এইটোৰ নিচিনা মাছ নাপায় আৰু।
অ, এইটো খাটি মাছ কাৰণে এইটো ভাল লাগে আৰু। বজাৰৰ পৰা এনে হ'ব নোৱাৰে ন এইবিলাক মাছ। বজাৰ বজাৰ পোৱা নাই হ'ব নোৱাই ন।
নাই নাই নোৱাৰে নোৱাৰে নাই বজাৰত এইবিলাক আৰু
অ'নিজে ধৰি খোৱা মজাই বেলেগ।
মজাই বেলেগ। সেটো টেষ্ট এটাও আছে কিবা এটা। আৰু ধৰাটো ধৰাটো নিচা এটাও আছে।
উম।
কে
উম ৰাতি আকৌ জো চাবলৈও যাওঁ সিদনাখনি কুচিয়া এটা পালো। ডাঙৰ ডাঙৰ।
উম।
আনিলো আনিলো আকৌ কুচিয়াতো জানই দেখোন গুচাবলৈ কিমান টান।
তান আৰু এইটো চালটো।
অ'চালটো তাৰপিছত যেনে তেনে গুচাই মেলি কাটি কাটি লৈ। তোৰ কি বুলি কয় এই নৰসিংহ আ নৰসিংহৰ লগত বনালো।
উম।
ছ ভেদাইলতা নৰসিংহ দি বনালো আৰু তেনেকে খা খালো আৰু সিদনাৰটো। তাকে আজি যাম বুলিয়ে ভাবি আছো ওলাই আৰু তাত। কিবা হয়। ৰাতি অ নদী ফালে জোই চাবলে।
অহ' ওলাবি।
তই যাবি নি।
পথাৰত নামিবিগে নেকি?
প্ৰথম নামিবগে লাগিব।
মই নাযাওঁ।
নহয় তই বাবাই মামি চাব পাৰবি নহয়।
নাই মই আজিলৈকে চাই পোৱা নাই মই নোপাওঁ এইবিলাক।
অ, চাব লাগে।
উম, যাবতো লাগে বাৰু এইবিলাক চব কিবা লাগে।
অ, লাজৰ কথা নহয় নহয়। কাৰণ এইটো না উম, এইটোতো টো নহয়।
আগৰ দিনৰ এইবিলাক হেৰি পৰম্পৰা নিচিনাই হয়। এতিয়াতো মাছ ধৰাটোনো কিহৰ লাজৰ কথা নো বাৰু। বতাহ মাৰিছে বাৰু দেই বতাহটো আজি ধুনীয়া বতাহ মাৰি আছে। গৰমটো যেনেকুৱা দিছে বতাহটো তেনেকুৱাই। দিছেক উম। এনে বাহিৰত গছৰ তলত গৈ থাকিবলৈ হ'লে গৰমতটো অনুভৱ নহয় আৰু বতাহটোপা উম।
জানোঁ, এতিয়া কি হ'বলৈ গৈ আছে।
উম, বতৰটো এবাৰ ৰ'দ দিব, এবাৰ ৰ'দতটো নাইকিয়া হ'ব, ডাৱৰীয়া নিচিনা।
এ কি গাহৰি অকন আনগে নেকি?
গাহৰি কণ, এতিয়া পইচাটো কমি কম হৈ গ'ল ন। কালি ৰাতি, কালি ৰাতি আহ। লগৰ এটাক সুধি গলোঁ। সুধি চাম বাৰু কাৰবাৰ এটাক। উম, হ'লে খামগে আহ।
অ, তেতিয়া আৰু খাব খ না।
উম, তাকে বহুত দিন খোৱা নাই অ' গাহৰি অকমান।
তাকেইেতো এই খাচী খাইছিলোঁ ধৰা আগতে। সাচি খোৱা আগদিনাখনে খোৱা নেকি।
হয়, এই তেনেকুৱাতে খোৱা হয়। দৈ আৰু সাঁচি দি যে মাৰি উম, নহয় আমি কেইটা অ'।
টাকে টো।
আমি আমি এল উম, একেবাৰে এহ, হেৰি খাইছিলোঁ দেই আমি হেৰ পৰা যে আনিছিলোঁ যে বিহুত যে আনিছিলোঁ যে। খাই বৈ বিহু মাৰিবলৈ যে গৈছিলোঁ যে। এই আমাৰ এইটো চাইড পৰা যে আনিছিলোঁ, পাহাৰৰ চাইডৰ পৰা। চেন্তাৰটো পাৰ উম, সেইফালৰ পৰা অননাটোৱে খোৱা, তাৰপৰা নাইখোৱা।
উম ম তেতিয়া লাষ্ট গাৱে পা
উম। এতিয়া এতিয়া দিনো হ'ল বহুত দিন হ'ল বিহুতে
অ' কিবা এটা মিলা বিজু গ'ল আৰু বিজু এতিয়া সেই তেতিয়াই গ'ল দেখোন
আহ আহিবলৈ হ'ল পাবলৈহে হ'ল বিহু
আকৌ বিহু পাবহিয়ে হ'ল।
উম আজিকালি বিহুও ভাল নালাগে ন আগৰ নিচিনা বিহু নোহোৱা হ'ল
আগৰ নিচিনা বিহু নাই বাৰু এতিয়া চব আৰু গাঁৱে গাঁৱে নেমাই নহয় এতিয়া আকৌ চবেই
যে মঞ্চত মায় মঞ্চত মায় দৌৰলে যায় গাঁৱে গাঁৱে নোসোমায় আগতে টো কিয়া হওক গু চওক গা ধুৱাই আহিল পেলাইুনীয়াক চুয়া তুই পন্ধ ল পেলাই লাই। দি আৰু আমি আৰু সেইদিনা প আজিকালি আকৌ নহয় নহয় তেনেকুৱা
আজিকালি আকৌ মঞ্চত হে মাৰিব যাব
মঞ্চত মাৰিবলৈ যাব।
উম, উন্নইউচ নীৰা নব্বৈ এনেকে য়া এনেকে। নালাগে গাওৰ বিহু মান হ'ব পাৰে নেকি?
নাই-নাই-নাই।
আগতে যেতিয়া বিহু দিনাখন শুই উঠি চুৰিয়াখন লগাই দি
লগাই বিহু আহ সেইটোকে নাই আৰু।
হয় হয় এতিয়া আকৌ মানুহে আকৌ পইচা য'ত সৰহকে দিব ত'ত বিহু মায়ে। আগতে দশ টকা বি টকা এটকা দু টকা আগতে টকা দু টকা দিলেই বি সিব ন
অ' সেইটোতে বহুত ভাল লাগে আৰু
অ' এই ফূৰ্তি এইবিলাক ফূৰ্তিৰ দিন বহুত বেলেগ আছে
এ সেইবিলাক মনত পৰিলে বেয়া লাগে আৰু
উ
উম উম তাৰ পৰা ধুনীয়াকে বাৰটান বজাত আহি লৈ পেলাই সোমাই দিওঁহি খোজকাঢ়জ কাঢ়িয়ে যাওঁ এতিয়াতো আৰু এতিয়াতো আৰু খোজ গ়লেতো এলাহে লাগে ৰ'দখনত
এ খানা খালে খানা খোৱা নহলে ভাগ কৰিলে ভাগ খোৱা।
উম ভাগ খোৱা তাৰ পৰাৰা আকৌ হেৰি সন্ধিয়া সময়ত আকৌ এটা বেলেগ বিহুত যোৱা এ বেলেগ মজা আছিলে আৰু ৰাইজৰ ওচৰি গাঁও মাৰ লগত মই আৰু দিনত হলে লগৰকেইটাৰ লগত মই এ আগৰ দিনটো আৰু কোবা আৰু এতিয়া সেইবিলাক দিন পাবলৈ নাই
সেইটোতো নামঘৰত নামঘৰৰ লগত বিজিভোজ খোৱা
উম বিট পঠোৱা সেইবিলাক নাই আজি
ভাগ ভাগৱত ভ্ৰমণ কৰি আহিলে আকৌ খিচিৰিটো খোৱাৰ
সিচিটো কোৱা
সিঁচিৰিজন ভাগৱতৰ সিঁচিৰিজন সিঁচি আহ
খিচিৰি একোন আৰু অমৃত নিচিনা ৰাতি ভাত খাজ উম যিমান দেৰি হলেও টোপনীয়া টোপনীয়া হলেও খাব লাগিব অ' এইকণ মজা নাই আৰু গৰমে গৰমে যি দিয়ক নিদিয়ক
বি ন
উম উ
নেমু আহ চাটনি আৰু নেমু কন যেতিয়া দিব কাহ
অ' এতিয়া মনটো আৰু ভাল লাগি গ'ল আৰু উ উম
তেতিয়া সোৱাদটো গম পোৱা যায় আৰু মতা হৈছে আৰু এইবাৰ এইবাৰ ভাগত এইবাৰ ভাগৱতৰ প্ৰথম দা মাততো মজা আছিল ভাল আছিলে
উ উম ভাল লাগিছিলে অ' সিঁচিৰো মজা আছিলে
সিচিটো মজা আছিলে